হ
এ এনে আছিলো তুমি।
ময়ো এনেই আছিলো
অঁ ভাত খালা
নাই নাই ৰবা এই চাহ খাই উঠিলো যছ তুমি কি খালা
ময়ো এ চাহ আৰু বিস্কুট খালো
আচ্ছা দুপৰীয়া কিহেৰে ভাত খালা
দুপৰীয়া মাছ খালো তুমি।
দুপৰীয়াৰ ভাতে নাখালো।
অঁ অঁ
কো খোৱাই নাযায় ঘৰতে আছো এই ফোন কৰি আছে লগৰ বিলাকে যাব কাৰণে যাব পৰা নাই।
অঁ আদ্দা
আদা আৰু কত নো যাম এতিয়া আজি এক্জাম হৈছে মই কাপোৰেই চেঞ্জ কৰা নাই কলেজৰ পৰাই
অঁ অঁ।
সিতো কামত লাগি আছো
উম বাকী ঘৰত ভাল
বা ঘৰত আঁহ আছে দিয়া ঠিক ঠাক
অঁ আমাৰো ভালেই আৰু।
তোমাৰ ঘৰত কোন কোন আছে নো?
জইণ্ট ফেমিলি মই দাদা, বা, মা, দেউতা, জেঠাই, খুৰা
উম।
একেলগে থাকো আমি
অঁ।
তোমালোকৰ?
মানে কি জইণ্ট ফেমিলি হয় কিন্তু ছেপাৰেট হৈছে এতিয়া।
অঁ
আঁহ য মইতো বাৰু ইয়াতে গুৱাহাটীত থাকো
উম।
তাৰ ঘৰনো গুৱাহাটীৰ ত
কি কৈছা?
অৰিজিনেল ঘৰটো নট গুৱাহাটীত বোলো।
অঁ অঁ। এতিয়া ইয়াতে আছা,
হাঁ ইয়াতেই আছো
অঁ অঁ
তুমি ক'ত এ তুমি ক'বাত বাহিৰত গৈছা নেকি?
নাই মই ইয়াতে আছো গুৱাহাটীতে।
ভাবিছো অলপ ফুৰি আহো নেকি কিমান আৰু ইয়াতে থাকিবা।
আটচা ইয়াতে ভাবিছা।
হাঁ
ক যাম বুলি ভাবিছা
তাৱাংঙে যাওঁ নেকি?
কি কোৱা
আহ হা হা
তাৱাং যাবা
অ পাৰি
এনেই কোন প আছ নাই বি বন্ধু আছে নেকি কোনোবা।
অ মানেমাৰ ফ্ৰেড বিকেপ্লেন কৰি তুমি যাবা নেকি
অ এতিয়াতো মোৰ মানে কি আউট অফ বাজেট হৈছে বাজেটটো বহুত প্ৰব্লেম হৈছে
অ অ
তাৰপিছত অলপ থাকিলে যাব পাৰি ন তি তালেকেই গ'লটো তুমি এতিয়া জুন জুলাই মানততো বন্ধই থাকে চাগে এইবিলাক জেগা
হা হা
জুলাই মানততো বন্ধই থাকে চাগে সেইবিলাক জেগা
নেথাকে। তেতিয়াইতো চবে যাব ন স্কুল কলেজ বন্ধ হয়।
উম
এক্সামো শেষ আজিৰ পৰা ত ভাবিছো মানে নেক্সট উইক যাওঁ নেকি
অ হয় কিন্তু এক্জাম চ্জাম শেষ হলো তেওঁ ধুনীয়াকে যাব পাৰি
অ যোৱা যদি কবা মোক
মই বাৰু মোৰ লগৰকেইটাৰ লগত কথা পাতিছা ৰ'বা সিহঁতে দাৰ্জিলিং যোৱাৰ কথা আছিলেই। ম মনে ভ কেইটামানো ভৰি দাঙি আছে পাৰিলে খালি গুচি যায়
নহ কিমান আৰু ঘৰত সোমাই থাকি কিবা কোৱা।
এইটোৱেই
তকে
যাব পাৰিলে ভালো হয় জালে ভাল লাগে দিয়াচোন কাৰণো বেয়া লাগিব
উম ফটা চটা উঠিবলে ভাল লাগিব।
সেইটোৱেই মই আৰুৱা অসুবিধা নহয় সময়টোৰ অসুবিধা সময়টোৰ অসুবিধা এ বেলেগটো সব অকে
আৰু বাজেটটো মিলিব লাগে ন
লাগিব এতিয়াচোন টাৱাং লৈকে গ'লেতো মিলাব মিলাব লাগিব
অ, গাড়ীৰো ভাড়া ইমান লয়। খোৱা-বোৱা থাকা
সেইটোৱেই। নহলে সেই তোমাৰ হেৰি লোকেল ট্ৰেইন-চ্ৰেইন সেইবিলাক এতে যাব লাগিব আৰু বাছ
অ, সেইটোৱে কৰিব লাগিব।
সেনেকে গলে তোমাৰ কি হ'ব। আহ ধৰা কম বাজেটটো কমি যাাব।
অ
পইচা কমকে যাব, পাৰ পাৰ্চন পাঁচ হাজাৰ মান কেই গুচি যাব তে। পাঁচ হাজাৰত হৈ যাব। ৰিটাৰ্ণ আহি যাবা ধুনীয়াকে।
অ, আৰু থাকিবলৈ হোমষ্টে বিলাক আছে নহয়, আজিকালি চিন্তাই নাই বনাই খাব পাৰি।
অহ সেইটোতো হয়ে
ভাল হৈছে বনাই খোৱাটো।
উম, হয় হয়। এইটো ঠিক কৈছে। উবিধাতো হৈছে অলপ হম চেলাই গে আছে কাটি দিয়াছোন।
তাকে, নিজে খুলিব পাৰিলেতো আৰু ভাল।
আমি এটা কাম কৰো দিয়া। অলপ আমি জব-চব কৰি কিনে দুইটাই পাৰ্টনাৰশ্বিপত এটা হোমষ্টে খুলি দিব পাৰো।
উম, পাৰি।
অঅ।
সুধি দিম দিয়া। আহ ত ঘৰ এটা ভাড়াত ল'ব লাগিব। তাৰপিছত এইটো হোম ষ্টে বনাই দিম আৰু।
তাকে, তোমাৰ অ এটা আছাম টাইপৰ ঘৰ ললেও হ'ব বা ওৱান বি এইচ কে এটা ললেও হ'ব।
হৈ যাব ইমানে কছো নাই
অ আৰু বজাৰ বিলাক আমি ধৰা ফেঞ্চিৰ পৰা কৰিলে যিবিলাক তোমাৰ ফাৰ্নিচাৰ-চাৰ্নিচাৰ সেইবিলাক মোৰ চিনাকি আছেই।
হুম।
আৰু তোমাৰ এনে লাগতিয়াল বস্তু বিলাক বিছাল বা ফেঞ্চিৰ পৰা কৰিলে তোমাৰ হৈ যাব যদি বাজেট দুইটাই মিলাও।
নাই বোলে তোমাৰ ছিক্সটি মান এটা লাগিব।
অ, ঘৰ ভাড়াটো কিমান লব?
এনে ধৰিলোৱা আৰু তোমাৰ ধৰা টুৱেট টুৱেণ্টি বুলিয়ে ধৰি লোৱা।
অ, অ।
সেইটো টুৱেণ্টি হ'ল। আৰু বাকীখিনি ধৰা হৈ যাব দিয়া, এইখিনি কিবাকে মিলাই দিব লাগিব আৰু।
তাকে খুলিলে কিন্তু ভালেই হ'ব। পইচা অহা ৰাস্তাটো ভাল হ'ব আমাৰ আৰু আজিকালিটো হোমষ্টে ইমান মানে হৈছেই বহুত।
উম, ঠিক কৈছা এইটো।
আমি যদি অলপ কম প্ৰাইচত দিওঁ বেলেগতকে
হা সেই কিন্তু কথা অল মানুহ গুৱাহাটীলেতো মানুহ নহাই হৈছে বেছি। ধৰা আছে কিছুমান। ত' সেনেকেতো ধৰা হোমষ্টে নিবিচাৰে আজিকালি।
উম সেইটো হয়।
সেইটো কাৰণে অলপ মাৰ্কেটখন তল গৈছে।
তকে
কি কৈছা?
কি হিচাপে কৰা যায় বোলো এতিয়া?
চাই লম দিয়া সময় আছে।
উম বই ভাবি আছো কিবা কিবি।
বিজনেচ কৰিব পাৰিলে ভাল জানানে নিজে,
উম ব্যৱসায়ৰ কাৰণে ভাল ঠিক কৈছে তুমি
চাকৰি এষাত থাকিলে তোমাৰ একয়ে নহয়।
টোৱেইটো আজিকালি চাফৰি চব চব বস্তু দিব নোৱাৰে।
তাকে চাকৰি আশাত থাকিম হ'ব কিমাননো দৰমহা পাম কোৱা খুব বেছি পোন্ধৰ হাজাৰ সেইটো দি নিজেই চলিম নে ঘৰখনকে চলাম কোৱা?
আজিকালি
অ।
সাধাৰণ সাধাৰণ মানুহ বিলাককে আজিকালি চল্লিশ মান লাগে।
সেইটোয়েতো আৰু আমাৰতো খৰচো ভালেই কৰো ভালে খিনিয়ে খৰচ হয় আমাৰ।
সেইটোয়েতো সেইকাৰণে চাই লব লাগিব আৰু কিবা এটা ভাল। কিবা আইডিয়া আছে নেকি তোমাৰ?
যেনে
জনে ব্যৱসায় কিবা?
ব্যবসাই হোম ষ্টেটোতো কলোৱেই। আৰু আমি ন তোমাৰ কেফে বা সৰু সৰু য যদি ৰাস্তাত ষ্ট্ৰট ফুড বিলাক বিকে
অ সেইটো দিব পাৰো সেইটো দিব পাৰো ষ্ট্ৰটটো ৰাস্তা ৰাস্তা যিটো কৰে।
অ।
এইটোত প্ৰফিট আছে
আছে আৰু মইতো বনাবলৈও জানো টেনচন নাই।
অ অ সেইটোতো আৰু সুবিধা যায়।
হ
মই কিন্তু বনাব নাজানো ইনভেষ্ট কৰিব পাৰিম
বনালে এজন হৈ গলে হল তুমি খালি অলপ হেল্প কৰি যদি কৰি দিয়া। চাৰ্ভিচিঙত তেতিয়া টেনশচন নাই।
সেইটো হয় পাৰি।
দুজনে
ইভিনিং গধূলি গধূলহে কৰিবা চাগে
অ ধৰা আমি তিনিটাৰ পৰা ষ্টাৰ্ট দিলো
নটা মান ন নটামান বজালৈকে কৰিলেই হ'ল
অ জাগাটো এনে ক'ত ভাল হ'ব জানা নেকি মানে বেছি ক্ৰাউড হোৱা
মোৰ মতেতটো সেই চান্দমাৰী এইটোৱে ভাল তোমালোকৰ
চান্দমাৰী এতিয়া ইমান নহয় তোমাৰ ব্ৰীজখন হৈ গ'ল ন
টল চাইডে গণেশগুৰিত আছে
জুৰোডতটো আছে ন
জুৰোডত আহ
জুৰোড আছে ইমান নাই
প্লে আহ জেগাতটো বাৰু চাই লম দিয়া ভালকে
অ
ধুনীয়াকে মিলাই চাও ক'ত পাৰি য
অ সে টোৱে বাকী সেইটো যদি হয় যাই ভালে হ'ব
অ সেইটোয়েতো
কাৰ্ডখনতো তোমাৰ কিমান মান ল'ব বনাব দিলে
কিহৰ
মানে যোনখন আমি দোকানখন লম
অ হ ও তাৰেই হেই পাৰ্মিছন
অ
এইবিলাকত অলপ কিবা যায় এইটো বাৰু জি এম চি সেইটো পল জি এম চি এই যিটো এই আছে তাৰ তাৰ লগত কথা পাতিব লাগিব
অ মোৰ এনে চিনাকি আছে ইনষ্টাৰ পেজ এটাত তাতে যদি মই সুধি লওঁ
অ সুধি চাবাচোন
উম সেইখনে সেইখনে নে কিমান মে ফৰ ফাইভ মান ল'ব নেকি
অ তেনেকুৱা কিবা এটাতো ল'বই দিয়াচোন মিনিমাম সেইটো হয়
উম ফ'ৰ বা ফাইভ মান ধৰি ল'ম তাৰপিছত ধৰা বনোৱা বস্ত তোৰ কামা ঘৰত আছেই ন
উম
হেল্ল' বনোৱা বস্তু খিনি টো ঘৰত আছেই ঠৈলাখন নহয় নহয় ঠেলাখনটো ফ'ৰ ফাইভ মানত কি আমি কিনি লম।
নিকিনিলে হ'ব কলেজত এখন আছে কলেজখনে ইউজ কৰিব পাৰিম খালি এটা ৰেন্ট দিব লাগিব ভাড়া এটা দিব লাগিব
অ আৰু বনোৱা বাচন বৰ্তন কিন্তু আমাৰ ঘৰতে আছে
অ হৈছে হৈয়ে গ'লচোন সুধিবই পাৰো আমি।
তাতকে তোমাৰ খালি মম' ষ্টিমাৰটো কিনিব লাগিব অনলাইনতো কমতে পায়।
অ এইটোতো কমতে পাই যাবা।
সেইটোয়ে কৰা ভাল হ'ব দিয়া।
মিলি আছে আমাৰ।
অ।
আৰু ধৰা এই মাহটো আমি বন্ধ পাম।
অ অ।
এতিয়াই যদি আৰম্ভ দি দিব পাৰি
সেইটোয়ে অলপমান বাজেটটো আমি মিলাই লওঁ দুয়টাই কিমান কিমানকে হয়।
সেইটো হ'ব দিয়া। অলপতো দিবই লাগিব দিয়াচোন।
ত হয় জাগাটো চাবা আৰু তুমি ক'ত ভাল, মানে জাগা হয়।
অ মই মই বাৰু চাম দিয়া ক'ত কি হিচাপে কৰিব পাৰি?
উম। মোৰ মতে উ জো ৰোডত ভাল হ'ব জো ৰোডত মানুহ বহুত হয়।
অ সেইটো অলপ হেৰি আছে মানুহৰ সেয়া তে।
অ আৰু কলেজৰ ওচৰত দিলেও ভাল হ'ব বা পাৰ্কৰ ওচৰত
অ পাৰা কিন্তু।
কিন্তু আকৌ পাৰ্কৰ ওচৰত পুলিচে নিদিয়ে নহয় উঠাই দিয়ে।
সেই আৰু কিবা নহয় কিবা এটা থাকেই তোমাৰ।
তাকে ৰ'দ চাইডতে দিব লাগিব।